অ'।
কি কৰি আছা?
অ' আছোঁ এনেই। অহ খোৱা খালোঁ, দুপৰীয়াই খোৱা হ'ল। এতিয়া আছোঁ আৰু এনেই, অ'। তুমি কি কৰিছা?
মইও এতিয়া এনেই আছোঁ।
অ' এতিয়া ভাত পানী খোৱা হল আৰু তোমালোকেও?
উম হ'ল বাৰু ভাত পানী খোৱা।
অ' অ'। বাকি ভালে আছা?
উম, ভালে ভালে।
অ' অ আমাৰো ভালেই আৰু।
অ'।
উম।
আকৌ মা হঁতৰ খবৰ খাতি? আও।
উম।
বাকী বাকদিন কি কলেজ গৈ যোৱা হৈছে?
কলেজ যোৱাই হোৱা নাই ইমান বতৰটো গৰম দিছে ওলাবই পৰা নাই।
অ' অ' অ'। বাকি আজি এতিয়া আগবেলা পুৰা বতৰটো গৰম, পিছবেলা এতিয়া আমাৰ ৰ'দ দিছে। পিছবেলা মানে পুৰা ৰ'দ অ কি কয় আগবেলা ৰ'দ, পিছবেলা পুৰা বৰষুণ ইয়াত।
আমাৰ ফালে একদম ৰ'দত মানুহ বিলাক ওলাবই পৰা নাই এতিয়ালৈকে ৰ'দেই দি আছে।
অ' অ'। অ'।
অ' আপুনি কিবা কৰি আছে নে পঢ়ি আছে?
অ এতিয়া বৰ্তমান পঢ়া শেষ হল আৰু। এতিয়া ঘৰতে আছোঁ।
অ' অ'।
উম কিবা এটা কৰিম বুলি ভাবি আছোঁ আৰু।
উম।
তোমাৰ এতিয়া লাষ্ট ইয়াৰ নেকি এইবাৰ?
এইবাৰ লাষ্ট ইয়েৰে মোৰ।
উম অম অ'
তাতে আকৌ গছ গছনিবোৰ কাটি দিছে। সেইটো কাৰণে বেছিকে গৰম হৈছে।
অ' আগৰ নিচিনা এতিয়া গছ গছনিবোৰ নাই নাই। আগত ধৰক এতিয়া মানুহে গছ গছন বিলাক কাটি। উ
অ' বেছি পলিউচন টাইপৰ হৈ গৈছে ন? হেল্লো' হেল্লো' হেল্লো'
আহি গৈছে। তাকে অ' সেই আক আগৰ নিচিনা এ গৰম আগতে গৰমতটো মানুহে সেয়াও সহ্য কৰিব পাৰিছিলে কিন্তু এতিয়া গৰম যিটো মানে সেইটো মানুহক সহ্য কৰিবলৈ। অকমান দিগদাৰে হয়।
এইটোতো মানুহৰে ভুল ক'বলৈ গ'লে, গোট টেই গছ-গছনি কাটি শেষ কৰি দিছে।
তাকে সেইটো মানুহৰ কাৰ্যৰ ফলতে হৈছে। নি কাটাৰ আগত হয়তটো ৰুই লব লাগে। যিমানটো কাটা সিমানটো পৰিমানৰ ৰুব লাগে।
কিবা দৰকাৰ হ'লেই গছ গছ গছনি কাটি দিয়ে আৰু গছ গছনিবোৰ কাটি ঘৰ চৰ বনাই দিছে।
উম তেনেকে মানে আগৰ যিটো পৰিৱেশ মানে নেচাৰেল বতাহ, বা আগতে মানুহে প্ৰকৃতিৰ বতাহ লৈয়ে মানুহে আছিলে তেতিয়া দিনৰ কাৰেণ্ট না ছিলে ন এতিয়াতো মানুহক ফেনেও কাম নিদিয়ে ধৰ এ চি লগাব লগা হয় কুলাৰ লগাব লগা হয়।
তাতে আকৌ গাড়ী মটৰ বোৰো ইমান হৈছে।
উম আগৰ তাকে এতিয়াটো পলিউচন বহুত বেছি হৈ গৈছে। আগতে মানুহৰ ধৰা ইমান পলিউচন নাছিলে গাড়ী মটৰ সংখ্যা কম আছিলে। মানুহৰ ঘৰত কাবাৰ ঘৰত এখন দুখন আছিলে, এতিয়াতো চবৰ ঘৰতে দুখন তিনিখন, তেনেকে গাড়ী ম টৰৰ সংখ্যাও বাঢ়িছে, এই গাড়ী মটৰো তাৰ পৰা যিটো ধোৱা ওলাই ধোৱাটো। ৱে টো মানুহৰ গোটেই বায়ুটো প্ৰদূষিত কৰি পেলাই ন। মানে সেয়াই মানুহৰ যিটো মুক্ত বতাহ সেই বতাহটো পাবলৈ নাই।
উম উম আৰু গ উম বতাহো ইমান নামাৰে গছ-গছনি যোনবিলাক ঠাইত আছে।
উম।
উ আকৌ কল ক কল কাৰখানাও বহুত হৈ গৈছে।
যিবিলাক ধোঁৱাইটো গোটেই ওচৰৰ পৰিৱেশটো প্ৰদূষিত কৰে।
অ' সেইবিলাকৰ কাৰণে পানীও প্ৰদূষিত হৈছে।
পানী পানীটোও হৈ ছেই যিবিলাক লেতেৰা মানে এইবিলাক যাবৰ যুথৰ মানুহে নদীত পেলাই দিয়ে ন, অহ, উম। ধৰণৰ মানে এতিয়া পানী প্ৰদূষণো হৈছে। বায়ু প্ৰদূৰষণ মাটি গোটেই কেইটা প্ৰদূষনে বৰ্তমান বেছি হৈ আছে, প্ৰধান কাৰণ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণেটো হৈছে। আগতে মানুহৰ ইমান প্ৰদূৰ্ষণ বিলাক নাছিল। অ' উম আগতে ইমান প মানুহে মানে চব বস্তু মানে ফ্ৰেছ পাইছিলে ন খোৱাৰ পৰা আদি কৰি ভাতৰ পৰা শাকৰ লৈকে, এতিয়াতো আমি যেনেকুৱা বস্তু খাওঁ ব ভেজাল বস্তু খাই থকাই হৈছে।
অ সেইটো কাৰণে মানুহৰ বেমাৰ আজাৰো বহুত হৈছে।
সেয়াই মানে আগতে মানুহৰ ইমান বেমাৰ আজাৰ নাছিলে। হয়, কিন্তু মানে সেনেকুৱা নাছিলে, আজিকালিটো মানুহৰ কিমান মানে বেমাৰ ইটো বেমাৰ সিটো বেমাৰ।
উম বেমাৰে নুগুছে।
তাকে মানে মেইন এই খাদ্যৰ কাৰণে হৈছে মানে।
অ তাতে আকৌ চব শাক চবজিটো হেৰি ঔষধ দিয়া।
উম। তাকে এতিয়া মেইন মানে মানুহ ৰ বায়ু প্ৰদূষণটো বেছি হৈছে মানে।
উম উম
উ মানে কাৰণ এতিয়া প্ৰধানকৈ মানুহৰ গাড়ী মটৰৰ সংখ্যাটো বৃদ্ধি হৈছে ন। তাৰ পিছত কল কাৰখানাৰ সংখ্যাটো বেছিকে বাঢ়ি গৈছে যিমানতটো পৰি- ৰ মানে থাকে। লাগিছিলে সিমানতো পৰিমণ ন থকা নাই এতিয়া সেই বায়ুটোৱে গোটেই পৰিৱেশটো প্ৰদূষিত কৰিছে । লগতে মানে গো- মানুহৰ এটা ফ্ৰেচ এয়াৰ বুলি বোলে নাইয়ে মানে তুমি ৰাতিপুৱা শুই উঠাৰ পৰা দেখোন বোলে, বায়ুতো প্ৰদূষণে হৈ গৈছে।
আহ অ
তেনেকে তুমি আগতে নদীৰ পানী অ তাকে আগতে- মানুহে নদীৰ পানী খাব পাৰে আজিকালি নদী তেতিয়া নদীৰ পানী খাবলৈ দিদ- দ মানে কাৰণ যিবিলাক মানে ইণ্ডাষ্ট্ৰ্ৰী বিলাকৰ পৰা যিবিলাক ওলাই- সেইবিলাক বস্তুতো ডাইৰেক্ট নদীত কিছুমান পেলাই দিয়া হয় ন সেনেকে নদীৰ পানীত।
অ গ উ
উ তেনে অ সেইয়াই আৰু
এ তাৰ পৰা
উ বাকী এতিয়া। কি কৰিবা মানে ইভিনিং টাইম কি কৰা?
উম কি হৈছে?
নহয় এতিয়া কবা মানে এতিয়াতো এনে আছা?
অ এনে আছো বাৰু।
উম
আগতে আমাৰ সেই কলেজ বিলাকত প্ৰদূষনৰ ওপৰত বহুতো মানে প্ৰজেক্ট বনাব দিয়া। হয় পানী নে হওক বা বায়ু প্ৰদূষনে হওক সেইটো আমি প্ৰদূষণ মানে প্ৰদূষণৰ- বহুতখিনি মানে হেৰি কৰা হয় ন চেপ্টাৰ থাকে মানে আমাৰ কলেজৰ কথা কৈছো আৰু।
উম
উম তেনেকে প্ৰদূষণৰ ওপৰত বনাব দিয়া হয় তুম তুমি কি লৈছা? মানে জোগ মেজৰ।
উম মই এই আছামিছত লৈছিলো।
উ উ উম তাকে আৰু এতিয়া মানে আগৰ যিটো পৰিবেশ নেচাৰেল হয়। নাই মানে গৰমৰ মাত্ৰাতটো বাঢ়ি গৈছে। তুমি ধৰা কাৰেন্ট নহলে। নোৱাৰি মানুহে গৰমত আজিকালি ফেন নহলে নোৱাৰে ফেনৰো মানে - কাম নাইকিয়া হৈ যায় ন কেতিয়াবা। কু কোলাৰ। এ চি ফ্ৰিজ কুলাৰ ফ্ৰিজ এইকেইটা মানে মানুহৰ ঘৰত দৰকাৰে মানে।
উম। অলপমান গৰম দিলে মানুহে থাকিব নোৱাৰে।
এনেকুৱা মানে বহুত খিনি হৈ আছে ন।
অঁ আৰু তাতে মানুহে ৰাস্তাই পদূলিয়ে বহুত লেতেৰা কৰিওঁ হেৰি কৰিছে। তাতে আকৌ পাকেট বস্তু। তহিলাক জ্বলাই দিছে ন প্লাষ্টিক কিবা কিবি।
উম তাকে আৰু দিনক, দিনে মানে। প্ৰদূষণৰ মাত্ৰাটো বাঢ়িয়ে গৈছে কমা নাই মানে। ওচৰতে হওঁক বা ওচৰৰ পৰিৱেশ। হওঁক বা দূৰৰ পৰিৱেশ চবতে প্ৰদূষণহে মাত্ৰা বাঢ়িছে।
অঁ যিটো কমাব লাগিছে সেইটো বাঢ়ি হে গৈছে।
অঁ, তেনেকে মানুহৰ বেমাৰ আজাৰ বিলাকো বেছি হৈছে ন। উম।
সেইটো আৰু ভাবি চাব লাগিছিল। মানুহে জাটচ্ মানুহে এতিয়া সেইটো ভাবি নাচালেই।এতিয়া গোটেই বেমাৰ আজাৰৰ পৰা চব মানে হেৰি হৈ আছে অঁ।
অঁ। দিয়া মানে দিনক দিনে সেইবোৰ মানে বাঢ়িয়ে গৈছে মানে।পুৰুষ প্ৰতিৰোধৰ মানে যিটো ৰোধ কৰা মানুহৰ সেই বস্তুটো মানুহে নিজেই সেই বস্তুটো বুজি পালে মানে হ'ব আৰু মানে।
অঁ অঁ এতিয়াতো চৰকাৰৰ ফালৰ পৰাও গছ গছনি ৰুব দিছে। সেইটো গ গ্ৰহণ কৰিব লাগে আৰু।
অঁ সেইটো মানে এনে ভাল পদক্ষেপে লৈছে বাৰু গছ গছনি ৰোৱাটো।
অঁ।
মানে সেইটো যে কৰিছে বা সেইটো ভালেই হৈছে। কিন্তু মানে, উম ধৰক। তেনেকুৱা নিচিনা পদক্ষেপ বোৰ লৈ থাকিব লাগে মানে চৰকাৰে।
অঁহ, তেতিয়া মানে পৰিৱেশটো অকমান হেৰি হৈ থাকে।
হাঁ হাঃ।
তেতিয়াহে অকণ পৰিৱেশটো সু সুৰক্ষিত হব।
অঁ সেয়াই আৰু এইবোৰ মানে একচুৱেলি চৰকাৰে ভাল ভাল ষ্টেপ বোৰ ললেহে মানে ভাল হ'ব।
চফাই অভিযান চলাব লাগে আৰু গাঁৱে গাঁৱে চহৰে হেৰি গৈ কিনি।
উম। হেল্ল'।
অঁহ কওঁকচোন?
তাকেই সেইবোৰ আৰু পলিউচনে চবতে। এতিয়া চবফালে চালে পলিউচনে দেখা পোৱা যায়।
উম।মানে ভাল পৰিৱেশ কটোৱে নাই আৰু।
তাকে। উম তাকে বন্ধত পাৰিলে এদিন আহিবা।
অঁ অঁ আপুনিওঁ আহিব আকৌ।
দিয়া হ'ব তেতিয়াহ'লে।
অঁ অঁ।